অ, শুনিছো।
অ, শুনিছো কি কৰি আছা?
পিনে আছো দিয়া, গৰমত বহি। গছৰ তলত। এ, নকবা ইমান গৰম থাকিব পৰা নাই।
উম,
অলপ আগত আকৌ, অ, খোলো, খালো দিয়া অলপ আগত বৰষুণ ধৰা নিচিনা ডাৱৰীয়া হৈ আছিল। বৰ বৰষুণ দিব বুলি ভাবিলো, নাই বৰষুণতো কৰবালৈ গ'ল চাগে আৰু বোলো। বৰষুণ দিয়া হয় খুব ভাল হয়।
অঁ', এক মাহৰ চাব।
উমঁ, মই ভালেই টেঙা পাত যে টেঙা পাত, আলু- দি পেলাই খালো আৰু।
ৰঙা টেঙা তো নে?
অঁ', ৰঙা টেঙা তো যে।
আলুৰ লগত কি বনালা জোল নে পিটিকা?
অঁ। নাই, জোল বনাইছো ঐ, টেঙা পাত, আলু, তাৰ পিছত মাছ দি পেলাই জোল বনাই।
অঁ', তাকেইতো মাছ দিব লাগে, মই সেইকাৰণে সুধিছো।
অঁ', -অঁ',।
বেছি দিলেও টেঙা হয়, ঘৰতে আছে নে ক'ৰবাৰ পৰা আনিচা? এইয়া হেৰি কালি মায়ে এই কোমোৰা এটা আনিছিলে। জালি কোমোৰা, সেই কোমোৰাটোকে তোমাৰ- কাটি এ কঠাল গুটি- অলপ সৰহকে দিছো তাৰপিছত আলু এফালকে দাইল দি দিছো কাটি ডাঙৰ-ডাঙৰকে। তাৰপিছত আকৌ সেই- এ-এয়া লগতে পকা ভাতকেৰেলা এটা দি দিছো।
উমঁ-উমঁ।
সেইটো অলপ জোল চব্জি বনালো। তাৰপিছত কণী বইলকৈ, কণী বলকৈ এটা-এটা দিলো আও। গৰমত আৰু বেছি বনাই থকা নাই আৰু যি গৰম আৰু। যেনতেনে চিম্পুলকে বনাই দিছো শাক উমঁ। এতিয়া আকৌ মানুহজনে মেগী বনাই আছে মেগী খাই বোলে।
অঁ', গৰমত আকৌ একো ভোক, ভাত খালেও ভোকতো নালাগে ন।
সেইটোয়ে, এবাৰ ভাত খালো। উমঁ, এবাৰ ভাতখোৱাৰ পাছত পানী- দুনি, চাহ- তাহ খাই থকা যায় যে। দুবাৰ ভাত খোৱা যোৱাই নাই আৰু। তথাপিও এইখিনি সময়ত অকণমান সন্ধিয়ালৈ ভোক-ভোক লাগে সেইকাৰণে মেগী বনাই আছে।
উমঁ-উমঁ।
ভাত খোৱাৰ দেৰি হৈছে এঘাৰটামান বাজে। এই ধুনীয়া কঠাল পকা গৰম আকৌ। হয়, কঠাল পকা গৰম দিছে অঁ',। ক'ৰ পৰা?
এয়া ওচৰৰে মামাহঁতৰ গাঁওৰ। সেয়া কাক- ককা এজনে মানে কঁঠাল খাম বুলি কোৱা কাৰণে কঁঠাল এটা কেঁচা কঁঠাল এটাই আনি থৈ দিছে। আজি হ'ল তিনদিন হ'লে চোৱা-চোৱা চোন গৰমত পকি গ'ল।
অঁ', গৰম কেনেকুৱা দিছে আকৌ।
উমঁ, কেঁচা খাম বুলি আনিব দিছি- লো মানে তাৰ পাছত আৰু পকি গ'ল তিন দিনত। এই গৰমটো চাই খাবই মন যোৱা নাই এতিয়া কঁঠালটো।
এই এতিয়া নাখাবা, খালে সন্ধিয়ালৈ খাবা।
উমঁ, হয়, এতিয়া খালে যে এতিয়া গাটো কেনেকুৱা লাগিব ঠিক নাই আৰু।
উকমুকাই আহিব গৰমত।
উম, এনেও মোৰ তো ঘূৰাই আছে আকৌ কঁঠাল খালে বোলো আৰু। উম উম।
ভাত এবাৰে খালো। এঘাৰটা মানত মানে, এই গোটৰ মানুহ আহি আছে। সেই গোটৰ মানুহ অহা মাজে মাজে বনাই বনাই থৈ এটা সময়ত আহি আহি বনাই বনাই খাই - থয় বোলে সেই গোটৰ মানুহ কমোতে খাইছো, আকৌ খাই খোৱা পাছতে- আৰু সেই চাউল চিঙা দুগৰাকী আহি পাইছে পূজা হতৰ পূজাবাহতৰ গোটৰ।
উম উম।
সেয়া কৰিমেলি আকৌ ধুমা ধুম পঠাই বুলিহে অকনমান ৰেষ্ট কৰিছো।
উম উম আহিয়ে থাকে ন দুজনী এজনীকে?
ঘৰৰ পৰা চব- পথাৰৰ কাম যে কিছুমান পথাৰত গল সেই পথাৰৰ পৰা আহি আহি আহে। কিছুমান ফাৰ্ষ্ট টাইম আহে কিছুমান সন্ধিয়া আহিব।
উম উম।
পথাৰৰ কাম নথকা হ'লে আহিলে হয় একেলগে।
এতিয়া চব ধান কৰা চিজন ন?
অ পথাৰৰ কামৰ ছিজন এতিয়া। উপায় নাই আৰু কৰি দিছো আৰু।
উম, কৰিব লাগিব ন এইটো।
অ নকৰিলে আকৌ আমাক অফিচৰ পৰা গালি দিব যে। সেইকাৰণে কৰিবই লাগিব আৰু। ছোৱালী জনী কি কৰিছে?
ছোৱালীজনী আছে তাই খেলি আছে।
অ গা ভাল পাইছে, কোন আহিছে?
এইয়ে নগাঁৱৰ জেঠাইযে পুতেক যে। ভাগিনতো সেই তাৰ লগতে- এ মমাইকে গৈছিলে কালি নগাঁওলৈ। সেই অ' ডাঙৰ মমায়েক আহি ছিলে মানে হেৰি নগাঁৱত গৈছিলে কিবা কামৰ কাৰণে, তাৰ পাছতে এ মামাৰ ঘৰত আহিম বুলি- হেঁপাহ কৰি আছে আৰু, মামাহঁত ঘৰ যাও, মামাহতৰ ঘৰ যাও বুলি। হৈছে আহিব সময় আৰু। এতিয়া কিবা কৰ্মশালা আছে কৰ্মশালাত লাগিব কিবা নাটক কৰে যে।
উম।
সেইটো কাৰণে এইকেইদিন কৰা নাই সেইটো কাৰণে আহিছে, আজি মাকহঁতে আহিব কালি আহিছে আৰু। তথাপিও মানে আহিব, আমি পাই তেতিয়া বিয়া খাব গৈছিলো। সেই বিয়া খাব যোৱাৰ, যোৱা দিনা আহিব বিচাৰিছিলে আমাৰ লগত। তাৰপাছত তাই নাহিলে মানে মাকে আহিব নিদিলে কৰবাত কান্দিব। মামাৰ লগতে গুচি যাম। অ, ছোৱালি জনী আম চল আমাৰ এই হেৰি ডেইজী যে, ডেইজী সমনীয়া ল'ৰাটো।
অ' ল'ৰাটো ডেইজী সমনীয়া, ছোৱালীজনী কাৰ ছোৱালী নাই জানো?
ছোৱালী নাই যে। এটাই, ল'ৰা এটাৰ, অ', নাই। নাই সেৰি ইহঁতৰ ছোৱালী মানে একেবাৰে সৰুটো যে- সৰুটো খুৰাকৰে ছোৱালী মানে।
উম, সৰুটো খুৰাকৰ ছোৱালীহে নহয় তুলনি কোনে হৈছিলে?
মাজুটো, মজুটো খুৰাকৰ ছোৱালী।
অঁ'।
মানে তিনিটা মানে ককাইক ভাইক।
উম।
তাই মাজুটোৰ ছোৱালী।
বিয়াত তোমাৰ মাছ খুৱাইছে, মাংস। তাৰ পিছত হেৰি ৰঙালাও যে বেচন দি পেলাই ফ্ৰাই।
অ' অ'।
তাৰপিছত আলু, লেচেৰি মাহ, বাদাম, এনেকে দি ভাজি বনাইছে, চাটনি আচাৰ, সেই তেনেকুৱাই বেছি আৰু মানে সোৱাদ ভালে হৈছে।
কি মাংস দিছে?
এই ব্ৰইলাৰ দিছে আৰু।
হ'লেও খুৱাব পাৰে আৰু তাত ন, সিহঁতৰ সমাজত।
অ' পাৰে।
অ' একেই সমাজ নহয় জানো ইয়াৰ লগত?
ইয়াৰ লগত বেলেগ নেকি সমাজ সিহঁতৰ, ত' পাৰে দেখোন সিহঁতৰ চলে। মাছ মাংস
কিছুমান, অ', একেই বুলি কৈছে নেকি বৌৱে।
অ', বামুনিয়া হেৰি যে।
হয় নেকি, অঁ' নহ'লে পাৰে দিয়া।
আ', বাকী এইবিলাক হে নোৱাৰে।
অ'।
মাছ মাংস, অ' মাছ মাংস দিয়ে। তাত চলে দিয়া, সকলোৱে চলে।
নিৰামিষ দিব তোমাৰ নিৰামিষৰ ভিতৰত পৰিব তোমাৰ দালিটোতো থাকিবই। মাটি দালিয়ে হওঁক, মগুৰ দালিয়ে হওঁক- মচুৰ দালিয়ে হওঁক তিনটাৰ ভিতৰত থাকিবই এবিধ। তাৰপিছত নিৰামিষ ভাজি থাকিব, শুকান চৰচৰি ভাজি থাকিব। চালড থাকিব ন' তাৰ পিছত পনীৰ। দিওঁ বুলি ক'লে পনীৰ দিব পাৰে। আৰু এবিধ দিওঁ বুলি ক'লে কাঠফুলা দিব পাৰে। নিৰামিষতো তেনেকে এটা দিব পাৰে ৰেচিপি। হ'লেও মানে নিৰামিষ ৰে ৰেচিপি যিমানে নিদিয়ক হ'লেও মানে মাছ মাংস থাকিলেহে মানুহে আজি কালি বিয়া বুলি ক'লে হেঁপাহ কৰে।
অঁ' উমঁ উমঁ, হয়।
যিমানে ৰেচিপিটো তোমাৰ বেছি নহওঁক নিৰামিষত-
উমঁ' মাছ মাংস থাকিব লাগে ন'।
মাছ মাংস, মাছ মাংস হ'লে হে বিয়া খাবলৈ আজিকালি মানুহে ঢাপলি মেলে চোন কা।
উম উম
অ', বিয়াত কি দিছে, অ' নিৰামিষ ভাত বুলি কয়, কিন্তু নিৰামিষৰো যথেষ্ট খিনি খৰচ হয়, ৰেচিপি বহুত দিয়ে ন।
অ' ৰেচিপি বহুত দিয়ে, কিন্তু তাত এ মাছ মাংস দিয়াতকৈ এতিয়া নিৰামিষ খোৱাটোহে ভাল দিয়া।
ভাল উম মই ভালে পাওঁ ময়ো ভাল পাওঁ ম পনীৰ চনীৰ দিলে ভাল পাওঁ খাই
উম আৰু তাৰ কিছুমান মানুহ যে হেৰি মাছৰুম ইয়াক কাঠফুলা নাখায়ে মানে খোৱাই নাই যে
এই নাখায় পেলাই দিয়ে
পেলাই দিয়ে
খাই নোপোৱা মানুহ বিলাকে পেলাই দিয়ে কি বস্তু বুলি অ পোৱা খিনিয়ে জানে আৰু তাত যে কিমান এটা প্ৰটিন আছে ত এতিয়া আকৌ যদি তোমাৰ এ আমিষ চলাই মাছ মাংস দিয়ে তেনেহলে দালি তৰকাৰী মাছ মাংস তাৰপিছত কিবা এটা শুকান ভাজি চালাদ চৰচৰি ভাজি সেইকেইটা দিলে হৈ গ'ল আৰু
উম উম
এতিয়া বিয়াত কিনো খোৱালে এই মাছ মাছ আছো মাছো আছে মাংসও আছে
উম উম
ওলাই আজিকালি সেইটোৱে হৈছে আৰু
উম আজি গৰমত কি কৰিছো আকৌ আজি গৰম ত মই হেৰি কৰিছো বিস্কুট যে ছোৱালীজনীয়ে আইচ ক্ৰীম খাম আইচ ক্ৰীম খাম কৰিছিল
তাৰপিছত মই কি কৰিছোঁ এই বিস্কুট যে মেৰি গ'ল্ড বিস্কুট
উম
মেৰি গল্ড বিস্কুট তাৰ পিছত গাখীৰ চেনী নিমখ অকণমান দিছো আৰু দি মিক্সিত যে মিক্সিত মানে পিচি দিছো পিচি পেলে চিচাৰ কাপ যে কাপতে মানে ভৰাই ভৰাই তাত বাৰী এডাল এডাল সোমাই পেলাই দিছো যোৱা ৰাতি তে দহটামান বজাতে দিয়া গ'ল হবলে খাওঁ খাওঁ কৰি এ অলপ আগতে খাই উঠিছো মই বোলো ভাল লাগিছে চোন নাৰিকল দিয়া হয় আৰু ভাল লাগিল অ ভাল লাগে
ভাল লাগিছে অ তাত আইচক্ৰীমৰ নিচিনা চেম হৈছে আৰু
অ
ভাল লাগিছে হাই ম। মই বোলো বেয়া লাগিব নেকি। বিস্কুটেদি বনাইছো। এনে বিস্কুট কেক বনাই ন!
এই খাঙ বুলি ক'লে চবটোৱে খাব পাৰে। নিজৰ ইচ্ছা।
অ'।
তাতে তুমি যদি নাৰিকল অলপ ৰুক কি দিলা হয়! গাখীৰটোতো দিছাই হয়! তাৰপিছত আম যদি অলপ মিক্সিত দিলে লগত দিলা হয়। ধুনীয়া হল হলাই।
উম, আমি নাই যে এতিয়া, আকৌ কিনি আনিব লাগিব যে- ভাবিছ চ', কোনে আম মানি হয়নেে! সেইটো কাৰণে মাই অ এঅ', এই বিস্কুট আছে, মেৰিগল্ড বিস্কুট নাখায়, মই বোলোঁ এনেকে দিওঁ ৰ'। তেঁও থেৰাপিও বোলো অক পকাৰ নকৰে ন'। ঘৰতে বনোৱা আও।
অ'।
চাই বনাই পেলাই খাইছোঁ কিন্তু ভাল লাগিছে। একে আইচ-ক্ৰীম যেনেকুৱা যে, কোমল-কোমল বিছটকীয়া কেটা যে।
হেয়াই তেনু না লাগিছে। অ'।
তাৰ ওপৰতে যদি, সৰুকে কাজু কাজু, বাদাম ভাঙি কৰি যদি ওপৰতে দি দিয়া আৰু টেষ্টি হয়।
উম। নাই যে দিয়া, থাকা হয় মানে অ'। ওপৰতে, ওপৰতে ও
এই এতিয়া তৎক্ষণাতে বনাই চাও। পিলেন কৰিবলে বনালে বনাবা আৰু তেনেকে।
অ', এই এতিয়া মানে জাষ্ট হৈছে নে নাই
তে সেয়াই দিএ বনাই চাওঁ।
অ'।
এনে প্লেন কুনিও থাকিলে, এইবাৰ ন', আগতীয়াকে বস্তু আনিবলৈ।
বনাব পৰা যাব আ। অ', অ'। অ', ঠিক আছে।